অ আহ কি খবৰ?
আছো ভালেই তোমাৰ?
মইয়ো ভালে আছো ৰবা।
অ
চাহ খালা?
উম উম খালো। তুমি?
মইও খালো ৰবা।
অহ এনেকে কতো ওলাই যোৱা নাই নেকি ফুৰিবলে? নাই নাই যোৱা নাই। যাম যাম বুলি ক'লে আকৌ বৰষুণ দিয়েচোন। যোৱাই নহয় তেনেকে। আৰু ৰাস্তাই ঘাতে পানী পানী হৈ আছে। অ সেইকাৰণে যাবই পৰা নাই কতো। সে তুমি ক'ৰবাত গৈছা নে? মই যোৱা নাই ৰবা এনে প্লেন কৰি আছো। অহ ক'ত যাবা?
এনে শ্বিলঙৰ পিনে ঘৰ যাম বুলি ভাবি আছো। মানে আমাৰ কি ক'ম? কিবা হ'লে আমি চব সিফালে যোৱা যায় ন মেঘালয় চাইডে।
অ ধুনীয়া ধুনীয়া জাগা আছে সেইকাৰণে। তাতে মানে যাব বিচাৰে আৰু মানুহে।
অ। আৰু কিন্তু ন মাইলত যে বানপানী হৈ যায় বৰষুণ দিলে। সেইটো এটা ৰিক্সৰ কথ
ৰিক্সৰ কথা আক'। উম সেইটো আৰু যোৰাবাটতো পানী তোমাৰ।
অ।
কেতিয়াকৈ যাবা গ'লে?
যাম মানে যামেই আৰু এইকিদিনত। এইটো সপ্তাহতে যাব বুলি ভাবি আছো কি'বা হয়।
অ।
এবাৰ গৈছিলো হা চণাপুৰত জুবিন ক্ষেত্ৰ যে আছে আমি ৰাতিপুৱা তাত যাবলে ওলাইছো আৰু, একদম ৰাতিপুৱা পাঁচটা বজাতে। তাৰে পিছত তাৰ পৰা আকৌ ঘূৰি আহোতে এই শ্বিলঙৰ ৰাস্তাটো পাই ন। আমি আৰু কি এনে এবাৰ চাই আহো বুলি কৈ কেনে তাতে সোমাই গ'লো। যাই কেনে তো মানে বহুত গ'লো উমিয়াম লেক পালো আৰু পাওঁ পাওঁ। তেতিয়াটো মানে লগৰ ছোৱালীটোৰ গাড়ী চলাইছে আৰু। তাই বাপেকে ফন কৰিছে হেৰি ক'তে এ হে আমি তাৰ পৰা ফান কৰচো যাই আছো যাই আছো। আমি শ্বিলঙৰ পৰা পোন্ধৰ মিনিটত ঘৰ আহি পাব দিছে।
উকিয়াম লেকৰ পৰা তোমালোকে পোন্ধৰ মিনিটত ঘৰ আহি পাব দিছে। অ।
মানে কি ক'ম আমি। মানে ভিতৰত যাবই নাপালো তাৰ পৰাই বেক। একদম পোন্ধৰ মিনিট কি দুই ঘন্টা লাগিছে আহি পোৱাতে।
তাৰ পাছত?
তাৰপিছত মানে ঘৰত একদম মানে কি বাপেৰৰ যি খং। আমি আৰু ভাবি আছো আজি আমি চেছ, চেছ।
পোন্ধৰ মিনিটত শ্বিলঙৰ পৰা ঘূৰি আহা ধেমালি? আমাৰ সিদনা মানে ফুৰাও নহ'ল, একো নহ'ল। তাৰে পিছত আৰু এদিন গ'লো।
উম।
তাতে হেৰিত গলো ফাৰ্ষ্টত এলিফেন্ট ফলচত গ'লো।
উম।
তাৰে পিছত মানে তাৰে ৰাস্তাবোৰতো একে একে লাগে কিবা। যাই যাই আমি বেলেগ ৰাস্তাই যাই পাওঁ।
অ।
মানে লগৰ লগত গৈছো ন। কোনো জানা জানা মানুহ নাছিল। সেইকাৰণে তাৰ পিছত এটা বহুত ওখ এটা সেই ৰাস্তা আছে আৰু চব গুগল মেপত, তাকো নেটৱৰ্কো নাপায় ভাল কৰি।
অ।
তাতে নখকালিকাই এটা ৱাটাৰ ফল আছে তাতে গ'লো সেইটো কিন্তু বিৰাট ধুনীয়া। কিন্তু তাৰে হিষ্ট্ৰিটো বহুত ভয়ংকৰ বুলি শুনিছো।
কেনেকোৱা মানে কি কোৱাচোন শুনো ময়ো।
মানে এজনী ছোৱালী আছিল, অ, মানে মাকৰ ছোৱালী আছিল আৰু। মানে বাপেকটো মৰি গৈছে। ত ছোৱালীটো দুখ হব বুলি মাকে আৰু এটা বিয়া কৰালে। তাৰে পিছত মানে এতিয়া মানে চোৱা মাইকে অকল ছোৱালীটোকে বেছি মৰম কৰে তাইৰ নাম নহ কালি আছি। আছিল আৰু নহকালিকাই তাৰপিছত মানে তাইক মৰম কৰে কাৰণে নেক্স যোনটো বাপেক আছিল, সেইটোৰ মানে নতুনকে বিয়া কৰাটো মানে তাই সিয়াৰ মানে খং উঠে আৰু।
আচ্ছা-আচ্ছা মানে তাক সেই নকৰে কাৰণে সেইটো আৰু।
তোক মাৰি কেনে সেই ৱাটাৰ ফলটোত মানে পেলাই দিছিলে। সেই তেতিয়াৰ পৰা মানে মায়েকে খঙত সেই বাপেক টো মানে নোকোৱা কৰি আৰু যেতিয়া বাপেকটো কি কৈ আছোৱে মই।
কোৱা-কোৱা শুনি আছো।
বাপেকতো মানে ঘৈণীয়েকৰ কাৰণে ছোৱালীটোকে মাৰি পেলালে ইমানেই হেই মানে। সেইটো নে ইণ্টাৰনেটত এনে ভাইৰেল হৈ আছে বাৰু। আচলিতো কি হয় নাজানো কিন্তু এনেকোৱা ভা ভাবিব গলে পুৰা ডেঞ্জাৰ।
আচ্ছা, মই শুনলো শুনিছিলো মানে শুনা-শুনা টাইপ লাগিছে।
অ, ইণ্টাৰনেটত পুৰা ভাইৰেল হৈ আছিল। এনে কিন্তু তাৰে মানুহবোৰক সোধাতে ইমান এনেকো গম নাপাওঁ বুলি কৈছে। এনে দোকান চোকান আছে ন।
উম, তোমাৰ ভিতৰুৱা জাগা চাগে?
অ, সেইটো পুৰা চেৰা পুঞ্জিত।
উম, সেকাৰণে। আৰু ইফালে তোমাৰ গ'লে তেনেকোৱা ভিতৰ জেগাই বেছি।
অ',
আৰু ভিতৰৰ জেগাবোৰতে তোমাৰ ধুনীয়া-ধুনীয়া আকৌ ৱাটাৰফল।
অ', অ, কিছুমানটো মানে ইণ্টাৰনেটতো নাই, মেপত চাই গ'লে বিচাৰি নাপাওঁ।
উম, তাই চিনাকী মানুহবোৰহে গম পায়।
অ', অ',
সেই গাইড ল'ব লাগে সেইকাৰণে মানে।
আৰু যে কিছু কিমান ট্ৰেকিং কৰি যোৱা সেই আছে যে।
উম, উম,
আমাৰ আৰু যাবই নিদিয়ে যে। থাকা কৰি গ'লেহে আমি গাইড লৈ কিনে ফুৰিব পাৰিম বা কিবা।
গ'লে-গ'লে তুমি থাকা কৰি গ'লেহে বেছি ভাল লাগে মানে, জাগা চাগাবোৰ যে ভাল। একে যাব পাৰি শান্তি মতে।
অহ,
নহ'লে নোৱাৰি।
তুমি গৈ পাইছা নাই?
মই এবাৰেই গৈছিলোঁ অকল।
অ, ক'ত-ক'ত গৈছিলা?
শ্বিলঙৰ পৰা তোমাৰ এটা কিবা ভিউ পইণ্ট আছে নেকি?
অ লাইট লোম নেকি?
কি ভা মই গম নাপাওঁ কিন্তু ভিউ পইণ্ট এটা আছে মুঠতে। তাতে গৈছিলোঁ তাৰপিছত তোমাৰ এলিফেণ্ট ফলচত গৈছো। সেয়াই আৰু পুলিচ বজাৰ।
অ পুলিচ বজাৰত কিবা কিনিছা নে?
কিনিছিলোঁ চাগে মানে মই তেতিয়া তোমাৰ ধৰি লোৱা বেছি বাৰ - চৈধ্য বছৰমান আছিলো নেকি চৈধ্য তেৰ মান।
সৰু আছিলা উম ডাঙৰত যোৱাই নাই। যাম বুলি কৈ আকো নাযায়। উম মানুহ পালে ভাল যোৱা মানুহ।
উম আ কৌ স্কুটি লৈ গ'লে অলপ ৰিস্ক আছে মানে। এতিয়াতো বৰষুণৰ বতৰ ন।
উম সেইটো হয়।
এতিয়া আকৌ বাইকৰ চাইকৰ এনেকে গলে ভালো লাগে।
হোম এই ৰাইডাৰ বোৰে যে যায় চাই মজা লাগে কিন্তু ভিডিঅ' বোৰ
অ আমি দেখা পাইছিলো। আৰু পিছফালে বেগলৈ কেনে।
ইমান দেখিবলৈ কিবা এটা ভাল লাগে হিমালয়া বাইকখন লৈ ল'ব আৰু পুৰা যায় এটা লাইনত।
সেনেকে এবাৰ আমি যাব পাৰিলে?
বাইক লাগিলে তোমাৰ।
অ বাইক চলাব জানা নে?
নাই নাজানো শিকিম ৰবা স্কুটি জানো
মই শিকিছিলো মানে পাৰো আৰু উম পাৰো কিন্তু সেই নাই বাইক নাই
এতিয়া মানে এনেকুৱা লগৰো নাই ন যাৰ বাইক আছে বাইক আছে চবৰে - স্কুটি হে আছে।
অ স্কুটিয়ে বেছিভাগে কম্ফৰ্টেবল পায়।
এতিয়া য যাক যেতিয়াই পাওঁ আৰু কৰবাত লগ বাইক থকা বা সিদি - তাৰ পৰা বাইক দি বাইক দি বাইক দি-
উম তেনেকুৱা হোৱাৰ মানে- প্ৰথম প্ৰথম চলাই বেছি ভাল লাগে পাছত আকৌ এ নচলাও তয়ে চলা এনেকুৱা হৈ যায়
অ সেইটো হয় মানে ছোৱালী বোৰে বাইক চাইক চলালে বেছি ভাল লাগে
উম মানে দেখিবলৈ ভাল লাগে ন ষ্টেণ্ডাৰ্ড টাইপৰ লাগে এটা ওৱাও ছোৱালী এজনীয়ে পাৰিলে উম দেখিবা আৰু তোমাৰ বুলেটো চলাই ন কিছুমানে অ সেইকিতাতো আৰু কি ক'ম উম চাইয়ে ভাল লাগে আৰু আজিকালি ছোৱালী বিলাকো ৰাইডাৰে হৈছেচোন বাইক লৈ লৈ ফুৰিব যায় তোমাৰ লাডাখ হিমালায়া
আমি এবাৰ যাব পাৰিলে মোৰ লাডাখ বাইক লৈ যাবৰ কাৰণে বহুত ইচ্ছা কষ্ট হব বাৰু কিন্তু হৈ যাব আৰু
হেল্ল'
হয়নে
হা হা হা
বোলো লাডাখত আমি যাম দিয়া হেৰি বাইক লৈ কেনে
উম, পাৰি তোমাৰ।
উ
অ, লাডাখ তোমাৰ ইমান ধুনীয়া জাগা উমা কি ক'বা।
অ, পাহাৰ বৰফ।
বহুত ধুনীয়া জেগা মানে এনেকুৱা লাগে সিটোৰ নিচিনা জাগাই নাই। মানে মেঘালায়া মানে মেঘালয়ৰ লগত তোমাৰ কম্পেয়াৰ কৰিব নোৱাৰি বাত লাডাখ ধুনীয়া আছে, বহুত ধুনীয়া আছে।
উম, চবৰে নিজৰ-নিজৰ সুন্দৰতা আৰু।
উম, এই লাডাখ গলে তুমি বাইকত যোৱা বহুত মজা লাগে
তাৰে ৰাস্তাবোৰ,
অ, আৰু তোমাৰ থ্ৰী ইডিয়েটছৰ যে এখন এটা যে আছিলে সেইটো জোগাটো নামটো পাহৰিলো বাৰু। সেইটো জাগাতো উমা বৰ মজা।
তাতেতো স্কুলখন এতিয়াও সিহঁতৰ হেৰি আছে।
আছে নেকি?
থ্ৰী ইডিয়েটছৰ স্কুলখন যে সেইটো বাৰু বনোৱা হয়। চিনেমাৰ কাৰণে বনোৱা হয় কিন্তু সেইটো জাগা এতিয়াও সেনেকে আছে। মানুহবোৰে ফটো উঠেতো। মই এনে ব্লগ বোৰ চাই থাকো।
আচ্ছা-আচ্ছা, চোৱা নাই কি না তুমি এনেই ডিম্পু বৰুৱাক চিনিটো পোৱাই চাগে ব্লগাৰে হৈ ডাঙৰ।
অ, পাও।
ইমান মানে সি ইমান জেগা ঘুৰিছে। অ, তোমাৰ আজি বোলে কৰিয়া যাবা আজি বোলে জাপান সি ৰিচেন্টলি চাইনা গৈ আহিলে। অ',
সিহঁতৰ ঘৰো বনালে ইনগ্ৰেচন হৈয়ে গ'ল।
উম,
পিা
বম পপুলাৰ হৈ গৈছে কিন্তু সি।
অ, কিন্তু দেই সি যে দুুবাই চুবাই যায় সি।
উম, উম,
আৰু সি ভালে ইংলিছ ক'ব পৰা হ'ল আগৰ পৰাই। আচলতে কনফিডেন্ঞ্চ লাগে চবতে।
অ' সেইটো হয় কনফিডেন্ঞ্চ লাগে।
উম,
দুটা তিনিটাকৈ মোবাইল কিনিলি ব্লগাৰ হৈ কেনে সেই হ'ল।
হ সেই কনফিডেন্স আমি ভাব মানে, মানু-মানুহে ভাবে কি ভাল কেমেৰা বা আইফোন থাকিলেহে এনেকুৱা হয়। কিন্তু ক'ব গ'লে চব ফোনত বনাই কেনে ভাইৰেল হব পাৰি। হয়নে?